অই কোৱা।
অ আজি অলপ শ্বপিং ৰ ওপৰত কথা পাতো দিয়া।
অ অ হয় হয় পাতা
অ তুমি অ শ্বপিং কৰি ভাল পোৱা নে?
অ হয় হয় মই শ্বপিং কৰি ভাল অহ্ অ মোৰ ভাল লাগে কৰি পিনে মনটো বৰ ভাল লাগি থাকে, শ্বপিং কৰিব গলে সৰুৰে পৰাই আহ যেনেকৈ কেতিয়াবা পূজা আহিলে। অ শ্বপিং ৰ নাম উলাই তে তিয়াই মোৰ ভাল লাগি যায় কিবা এটা চপ পিং বুলি কলে ভাল লাগে, আহহ বাকী হয় মোৰ ভাল লাগে। বাকী তুমি কোৱা তোমাৰ ভাল লাগে নে শ্বপিং কৰি কিনি?
হয় মোৰ ভাল লাগে শ্বপিং কৰি মই যেতিয়া বজাৰত যাওঁ উহ্ মই মানে ধুনীয়া ধুনীয়া কাপোৰ চাই কিনে মোক মানে উহ্হ আৰু বহুত ভাল লাগি যায় সেইকাৰণে
হয় বুজিছোঁ বুজিছোঁ হয় আহ মোৰ এটা প্ৰশ্ন আছিল তোমালোকে অ মোৰ এটা প্ৰশ্ন আছিল তোমালৈ
হয় কোৱা
অ তুমি এনে নৰ্মেলি যেতিয়া তুমি অ বজাৰ কৰিব যোৱা তেতিয়া তুমি এনে কি কি কিনা মানে কাপোৰ কিনা আহ খোৱা বস্তু লোৱা বা কি এনেকুৱাই মানে তুমি কিনা
অ অ হয় ম‌ই মই সাধাৰণতে কাপোৰ জোতা আৰু খোৱাবস্তু কিনো।
আচ্ছা আচ্ছা এ এনে কি কি কি কি দোকান যাই পোৱা ভাল পোৱা মানে তোমাৰ অ অনলাইন কৰি ভাল পোৱা নে অফলাইন কৰি ভাল পোৱা?
মোক‌ অনলাইন কৰিয়েই ভাল লাগে মই মই আমাজন আৰু ফ্লিপকাৰ্ট মীশোৰ পৰাই শ্বপিং কৰোঁ।
আচ্ছা অকণমান তুমি এনে উম বহালাই কোৱাচোন অ তোমাৰ এনে এক্সপিৰিয়েঞ্চটো কেনেকুৱা, অনলাইন শ্বপিংত বা অফলাইন শ্বপিংত। হয়, শুনিছা?
হয় কোৱাচোন।
অ বোলো তোমাৰ এ-এক্সপিৰিয়েঞ্চ কেনেকুৱা অ শ্বপিং কৰি কিনে অ অনলাইন কেনেকুৱা অফলাইন কেনেকুৱা তাৰ ওপৰত অলপ কোৱা বহলাই পিনে
অ হয় অনলাইন শ্বপিং কৰি ভা ভাল লাগে মানে অনলাইনত বহুত ইজ জিঅ হয় আৰু অফলাইন কৰ কৰিব যাওঁতেও আমি মানে কাপোৰ চাই কিনা লব পাৰোঁ।
হয় হয়। আ আ দেখা গৈছে ন যে কেতিয়াবা কেতিয়াবা অকমান অনলাইন শ্বপিং কৰিলে অকমান অসুবিধাৰ সন্মুখীনো হোৱা যায় যেনেকে তোমাৰ ডেলিভাৰীৰ সময়ত বা পা পেমেন্টৰ সময়ত তুমি কেতিয়াবা এনে- এনে কেতিয়াবা এনেকুৱা অসু সুবিধা সন্মুখীন হৈছা নেকি?
নাই-নাই মই এনেকুৱাতো অসুবিধাই একো হোৱা নাই মোৰ লগত।
আচ্ছা। আৰু অ‌ অফলাইন কৰিলে ধৰিলে কেতিয়াবা বজাৰ কৰিব গৈছা
অ হয় এনেকুৱাতো বাৰ্গেনিঙ বাৰ্গেনিঙৰ এইটোৱে হয় সমস্যা।
অ আচ্ছা আ ঠিকে আছে বাৰু। অ তুমি এনে মোক কিবা কুৱেশন কৰিবা ও অ কৰা যদি কৰা।
অ এনেই তোমাৰ প্ৰিয় বজাৰৰ ঠাই কেন কোনটো হয়?
অ অ প্ৰিয় বজাৰৰ ঠাই, প্লেছ প্লে অ প্লেছ বুলি অ তোমাৰ মতে প্লেচ ন?
হয় হয়।
অ' আচ্ছা, আ সেনেকুৱা মোৰতো অ প্ৰিয় বজাৰ ঠাই নাই বাৰু আঁ য'ত মানে অলপ আঁ দামো কম হয়। বা য'ত অকমান তোমাৰ এভেলিবিড অ এভেলিবিলিডটো আছে মানে তোমাৰ কি কয় এইটো এক্সচটো অলপ বেছি আছে। তে তাতে সেইবোৰত মই কৰি ভাল পাওঁ বাৰু, অ এনে ইমান এনে ইমান নাই বাৰু অ এ কোনো এনেকুৱা প্লেচ বুলি বোলা বস্তু নাই। অনলাইন হ'লে অনলাইন
আচ্ছা আৰু যে তোমাৰ, তোমাৰ প্ৰিয় বজ ঠাই কোনটো হয়?
হয় উম আৰু এবাৰ কবাচোন তুমি প্ৰশ্নটো। আৰু এবাৰ কবাচোন।
অ, কোৱাচোন?
অ অ আৰু এবাৰ কবাচোন মইয়ো
অ শুনা নাই অ অ ৰ'বা।
এনে তুমি উৎসৱৰ সময়ত বজাৰ কৰিবলৈ ভাল লাগে নে তোমাৰ?
উম, হয় হয় অ উৎসৱৰ সময়তটো মই ভাল পাওঁ বাৰু বজাৰ কৰি। উম, উম যেনেকুৱা ধৰা, আমাৰ এতিয়া পূজা আহিল কিবা বা বিহু আহিল। অ, তেতিয়া মই ভাল পাওঁ অ কাপোৰ কিনি বা এইটো আমাৰ, এ ৰীতি বা নীতি বুলিয়ে কব পাৰি। ন কাপোৰ কিনাটো অ আৰু কেতিয়াবা কেতিয়াবা তোমাৰ উৎসৱ নহ'লেও অ কিনো বাৰু অ যেতিয়া প্ৰয়োজন হয়। প্ৰয়োজন অনু অনুসৰি অহ কিনি কিনো অ, বাৰু এনে ইমানো কিনা নহয় কিন্তু পূজাৰ সময়ত অলপ বেছিকে কিনা হয়। বাকী তোমাৰ কোৱা? তোমাৰ কেনেকুৱা?
অ মোৰো সেনেকুৱাই, পূজাৰ টাইমতে কিনো আৰু
আৰু এনেই তোমাৰ কিবা কিনাৰ আগতে দাম তুলনা কৰা নেকি?
আচ্ছা আচ্ছা, দামতটো বাৰু চোৱা হয়েই কাৰণ দামটো, দামতটো কেতিয়াবা কেতিয়াবা এনেও অকমান বেছি হৈ যায় পুজাৰ সময়ত বা যিকোনো উৎসৱ আহিলে অ ত দামতটো অলপ চোৱা চোৱা চিতা হয় এখন দোকানৰ পৰা দো অ বেলেগ এখনলৈ আৰু ম যিখন দোকানত তোমাৰ মানে অকমান কমত পোৱা যায়। সেইখনৰ পৰাই অ', লোৱা হয় আৰু। বাকী তোমাৰ কোৱা, তোমাৰ কেনেকুৱা? এখন দোকানে যোৱা নে ঘোৰা অকমান, বজাৰ-চজাৰ, কেনেকুৱা?
অ', ময়ো দামৰ তুলনা কৰোৱেই। এখন দোকানৰ পৰা, মানে তাতে দামতটো মানে, মিলাল, নিমিলিলে আৰু বেলেগ দোকানত যাওঁ, য'ত-য'ত ক-কমত দিয়ে আৰু, তাতে।
আচ্ছা, আহ তুমি এনে, আহ, তুমি এনে আ, অনলাইন শ্বপিং ।
তোমাৰ মাতটো ভালকে অহা নাই
অঁ হয় মই কৈ আছিলো, তুমি অনলাইন কৰি ভাল পায় হয়।
আৰু এবাৰ কোৱাচোন।
অ', তুমি কৈছা যে, তুমি অনলাইন শ্বপিং কৰি ভাল পোৱা।
হয়।
আ, ত' তুমি অনলাইন শ্বপিং কৰি ভাল আ, আম, যদি, আ, তুমি এনে কিহৰ কাৰণে অনলাইন চপিং কৰি ভাল পোৱা বা তাৰে এদভানটেজ কি, কি অলপ কোৱাচোন।
অনলাইন শ্বপিং কৰোতে এটা ভাল যে মানে প্ৰাইচটো কম থাকে, আৰু ঘৰৰ পৰাই কৰিব পাৰি ম ৱালেট চাই কিনে আৰু, যাব নালাগে আৰু।
হয় হয় অঁ হয় আ তোমাৰ মানে মেইন এতভাটেচ এট ভান টেনচ বুলি কবলৈ গ'লে আ আ তোমাৰ মানে ঘৰতে হয় সকলো
মাতটো ভালকে অহা নাই
কোৱেইছন আছে নেকি, মোৰলৈকে, বজাৰৰ ওপৰত? অ শুনা পাইছা? অ', শুনা পাই-ছা? অ', শুনা পা
তুমি অ' বজাৰ কৰাৰ সম অ অ শুনা পাইছোঁ কোৱা তুমি বজাৰ কৰাৰ সময়ত তুমি বহুত টকা খৰচ কৰা নি?
আ, নাই, নাই, সেই টো, সেনেকুৱা নহয়। আহ, যে একেবাৰে বহুখিনি খৰচ কৰোঁ। অ, যিখিনি লাগ তেতিয়াল হয় সেইখিনি কৰোঁ বাৰু। অ'। আৰু কেতিয়াবা কেতিয়াবা অকমান বেছিও হৈ যায় বাৰু। অহ, সেইটো অলপ নি-নিয়মত চলিলে হ'ল। বাকী তুমি কোৱা তোমাৰ হয়নে সেনেকুৱা?
অহ শুনা পাইছে?
অ', কোৱাচোন।
অহ, মই কৈছো যে বাই কি তুমি কোৱা তোমাৰ কেনেকুৱা?
আৰু
আ, মোৰ এটা প্ৰশ্ন আছিল, বাৰু। তুমি শুনা পাইছা নে?
অঁ অঁ কোৱাছোন
আ, আ, তুমি এনেই আহ, বজাৰ কৰি তোমাৰ কেনেকুৱা লাগে? ভা
অ অ ভাল লাগে মোকতো বজাৰ কৰি বহুত ভাল লাগে।
আচ্ছা, তুমি মানে হেপ্পি ফিল কৰা, অহ হয়নে? অ' মোৰো ভাল লাগে বাৰু।
অ আৰু এনেই তুমি ব্ৰেণ্ডৰ কাপোৰ ভাল পোৱা নেকি?
আহ, নাই, নাই। একো ব্ৰেণ্ডড বুলি বোলা বস্তু নাই। অহ, যিটো মানে তোমাৰ অহ, বডিৰ কাৰণে চুট কৰে বা যিটো অলপ বুলি সেনেকুৱা নকৰো বাৰু, অ' বাৰু তুমি ইউজ কৰা নেকি ব্ৰেণ্ড বুলি?
অ', ময়ো এনেকুৱা নকৰোঁ। ব্ৰেণ্ডেড আৰু মোক যি ভাল লাগে, সেইটোৱেই আৰু।
আচছা, ঠিক আছে বাৰু। অম, ঠিক আছে। কিবা তোমাৰ কুৱেশ্যন আছে মোলৈ এতিয়া?
আৰু তুমি এনে শেষ বাবৰ বাবে কি কিনিছিলা?
অ মই
মাততো শুনা পাইছ যেনে মোৰ
লাষ্ট টাইম মই হয়
আহ। আহ, ক'ৰ পৰা লৈছিলা?
অ', মইতো এইটো তোমাৰ অফলাইন মা গেটৰ পৰাই লৈছিলোঁ। বাৰু।
অ'হ।
তুমি কি লৈছিলা লাষ্ট টাইম?
লা্ষ্ট টাইমটো মই এটা টি চাৰ্ট লৈছিলোঁ।
হয়, অহ, অনেলে লৈছে চাগে?
অ' হয়। অনলাইনে লৈছিলোঁ। মই বেচিকেলি অন ভাল পাওঁ।
অ', তোমাৰ যিটো মো ভা লাগে তোমাৰ যিটো পইণ্ট অফ ভউ যিকোনো হব পাৰে তুমি তোমাৰ যিটো মনত আহি আছে এতিয়া ডাইৰেক্ট সেইটোৱেই কোৱা।
এটো অফলাইনকে অনলাইনে মোৰ ভাল লাগে।
অ আচ্ছ, ঠিক আছে বাৰু। আহ, তোমাৰ কথাটো গম পালো বাৰু। আহ ধন্যবাদ কথা পতাৰ কাৰণে, আহ তুমি এতিয়া এন্ড কৰিব পাৰা।
অ', ঠিক আছে।